হেল্ল'
হেল্ল'
অ' কি কৰিছ
বনাই পেলাই চাহ খাইছিলোঁ
অ, অ, তুমি আহিম বুলি কৈছিলা। কেতিয়ালৈ আহিবা?
কলৈ গৈছিলে?
নাই ন তুমি যে তেতিয়া কৈছিলা ব্ৰহ্মপুত্ৰ পাৰলৈ আহিম বুলি তুমি কেতিয়া আহিবা? মানে আমাৰ ফালে ফুৰিব অহা নাই।
হয়, জুলাইতে গ'লে ভাল হ'ব আপোনাৰ বন্ধ হয়।
আৰু মানে পানী শুকোৱাৰ দিনত আহিলে পাৰত বহি খানা খোৱা ভাল মানে।
হয় বাৰু মই মোৰ লগৰ খিনিৰ লগতো কথা পাতো, যিহেতু ছোৱালী মানুহ ঘৰৰ পৰা অকলে যাব নিদিব।
অ, অ, সৰদয় পৰা
হয় অলপ অসুবিধা হয় অকলে যাব।
অ'।
ঘৰৰ মানুহেও অকলশৰীয়াকে পঠাব ভয় কৰে। লগৰ চিনাকী হ'লে অলপ ভাল হয়।
অ'।
পিছে আপুনি কিবা খালে নে নাই।
খালো মই ৰাতিপুৱাসাজ পুৰি চব্জি বনালে ঘৰতে খালো।
হয়।
বাকী উমানন্দ মন্দিৰটো আপুনি অহা নাছিলে চাগে। নদী পৃথিৱীৰ একমাত্ৰ সৰু নদীদ্বীপ আমাৰ অসমতে আছে।
হয়, হয় গুৱাহাটী গুৱাহাটীত আছে নেকি? ন গুৱাহাটীৰ পৰা আগুৱাই হয়।
মইতো কেনেকে কওঁ সেইটো বগতৰ মাজৰ আছে কিন্তু গুৱাহাটীতে আছে।
তাকেইটো কৈছো আমি গলেও আপোনাৰ গুৱাহাটী হৈ যাব লাগিব।
অ'। তই মাজুলী আহিছিলি নে নাই?
নাই নাই নাই যোৱা।
আজিলে ফেৰিত উঠি পোৱা নাই চাগে, মোৰ মতে।
নাই উঠা।
এনে নাওঁত উঠি পাইছানে নাই
নওত নাওত মানে আপুনি কি বুলি কওঁ এ বহুত সৰু আছিলো। মই চাগে স্কুলো যোৱা নাই তেতিয়াই উঠিছিলো লখিমপুৰত গৈছিলো
উম লখিমপুৰত যাওতে মানে আপোনাৰ তেতিয়া আমি ফাচ ফাচ আমি সৰু আছিলো তেতিয়া তাত আপোনাৰ মানে বোকা চোকা থাকে আপোনাৰ ৰাস্তাও ভাল নহয়। তেতিয়া দলঙো নাছিলে। শাকো আছিলে তেতিয়া আপুনি খাব চিনি পায়
অ পাও, এ বা বাহ'তে ফুৰিব যায় যে।
ৰখায়। দলংটো নাছিলে তেতিয়া সেই আমি শাকু শাকুত উঠি গৈছিলো।
বহুত অসুবিধা আছিলে তেতিয়া এতিয়া বাৰু বহুত ভাল হ'ল এতিয়া আপোনাৰ ৰাস্তা দলং চব বনাই দিলে। আমি সৰুতে থাকোতে তেতিয়া নাছিলে আমি সাকু দি গৈছিলো আৰু আপোনাৰ আমাৰ লখিমপুৰৰ যিখিনি ঠাই নাহৰণি বুলি কয় সেইখিনি ঠাইত যাওঁতে আপোনাৰ দলং নাছিলে। বহুত অসুবিধা হয়, সেই তাহানি দিনত তেতিয়া আপোনাৰ মই। উ মইতো এতিয়া আপোনাৰ বি এ পাছ কৰিলো। তেতিয়া হয়তো বহুত সৰু আছিলো। তেতিয়া চাওঁতে আপোনাৰ তাত। আমাৰ যেনেকে, আমাৰ এতিয়া গাঁৱত দমকল আছে। তেতিয়া তাত দম কলো নাছিল, আপোনাৰ পুখুৰীত। পানী আনি গা ধো।
তেতিয়া আপোনাৰ শৌচালয়ো নাছিলে। পাহাৰ নিচিনা ঠাই আছিলে অলপমান। গছ বহুত থাকে, তাত গৈ পেলাই মানুহে শৌচ কৰে,
উম
আপোনাৰ গা ধুবলৈ জৰ্ণাক। মানে পানী বৈ থাকে, আমি তাত গৈ গা ধুইছিলো। এতিয়াতো বহুত মানে উন্নত হৈ গ'ল। এতিয়া আপোনাৰ চ চবৰে ঘৰত চৰকাৰৰ। মানে অনুদানত চবেই ঘৰ পালে। দমকল বহিলে, শৌচালয় হ'ল।
খোৱাপানীৰ ব্যৱস্থাও পাইছে চাগে এতিয়ালৈ। খোৱাপানীৰ ব্যৱস্থা। চব ভালে আ চাগে। জুনে যে
হয় হয়, হয় আমি থাকোতে তেতিয়া আপোনাৰ হেৰি। ফিল্ডাৰটো নাছিলে। টেকেলীত যে শিলগুটি ভৰাই আপোনাৰ। শিলগুটি দি ওপৰত যে পানী দিয়ে। সেইটোৱেই, হয় সেই তেনেকে আমি খাইছো। বহুত বছৰ হ'ল।
এইটো, আজি চাগে প্ৰায় দহ বছৰ মান আগৰ কথা হ'ব।
তাতকে, বেছিহে হ'ব চাগে। তেতিয়া মই বহুত সৰু আছিলো, মানে মনত আছে আৰু। আপোনাৰ মানে আমাৰ ঘৰত। সকলো ফেমেলি মানুহ বিলাক লখিমপুৰত থাকে। আমি মানে অকলশৰীয়াক আমি আমাৰ গাঁৱত ইয়াত ৰখি গ'লো, বাকি সকলো তাত গুচি গ'ল যে।
অহ্।
তাত বহুত ভাল লাগে গৈ। মানে একদম আপোনাৰ। আমি, আমাৰ গাঁৱত আমি যিটো নেচাৰেল, মানে অনুভৱ নাপাওঁ তাত গলে আপুনি সেইটো পাই। যাব।
উম
তাত মানুহ বিলাকো আপোনাৰ ইমান, মানে চহৰীয়া জীৱন ইমান। অনুভৱ নকৰে। সকলো গাঁৱলীয়া নিচিনাকে থাকে।
উহ্ তাত ভাল লাগে আপোনাৰ। মানে প্ৰত্যেকখন ঘৰতে সেই লখিমপুৰৰ হে আমি যিখিনি নাহৰ বুলি কয়, প্ৰতেকৰ মানুহৰ ঘৰতে আপুনি পুখুৰী পাব। তেখেত সকলে কেতিয়াও মাছ কিনে নাখায়। আ, নিজৰ পুখুৰীৰ পৰা মাছ লৈ খায়। তাৰ পিছত আপোনাৰ হেৰি, মানে উম্ শাক পাচলি কেতিয়াও কিনি নাখায় তেওঁলোকে নিজৰ ঘৰতে কৰে।
উ
নিজৰ ঘৰৰ পৰাহে খায়।
উম্, আমাৰ এতিয়া গাঁৱত।
অ' মই, মই ক'ত বাস কৰো, মই চাগে আপোনাক কোৱাই নাই কেতিয়াও।
ক'ক
মোৰ ঘৰ মাজুলীত।
হয়
মই নিজকে গৌৰৱ বোধ কৰো, যে এনেকুৱা এটা দ্বীপত মই আছোঁ।
হয়
মানে, বাহিৰা পৰিৱেশতকৈ মোৰ ম'জত বাস কৰিছো মানে। হয় গৈ, চাগে ভাল লগা ঠাই। অ', সকলোৱে পৰিচিত। তেৰ পৃথিৱীৰ একমাত্ৰ নদীদ্বীপ মাজুলী।
হয়।
ভাল লাগে থাকিয়া
হয় হয়।
মানে আমি যেতিয়া নদীৰ মাজত আছো এনেকুৱা এটা মানে ভাব আহে যে কি আমি নদীৰ এখন জীয়াম নদৰ মাজত আছো। এ পৰিৱেশটো অলপ বেলেগ হয়। মইত মই বেলেগ বেলেগ জিলালৈ গ'লে তেনেকে নগাঁও গুৱাহাটীৰ পৰাদি বাহিৰত ওলালে মই গম পাওঁ যে বাহিৰৰ জেগাবিলাক কেনেকুৱা হয় মানে পৰিবেশ বিলাক কেনেকুৱা কি কথা? তঠতে আমাৰ ইয়াৰ সংস্কৃতিবিলাক বহু আগবঢ়া।
হয়।
তুমিতো জানা মাজুলীৰ সত্ৰবিলাকৰ কথা।
হয়, হয়, জানো।
এইটো বহুত পৰ্যটক আহে চাবৰ কাৰণে। নকি কয় এতিয়া বাৰিষা দিনত নাহে বাৰু, মানে বাৰিষা দিনত অলপ পৰিস্থিতিটো ভয়াবহ
হয়।
আমাৰ ঘৰবিলাক বহুত ওখ হয়, মানে সহজতে পানীয়ে ধুকি নাপাই। যিহেতু আমি নদীৰ মাজত থাকো তথাপিও আমাক পানীয়ে ঢুকি নাপাই।
হয় তাত আপোনাৰ শিক্ষা ব্যৱস্থটো ভাল আছেনে? স্কুল কলেজ সকলো আছে।
আমাৰ ইয়াতে কৃষ্টি-সংস্কৃতিৰ ভিতৰত মানে আগবঢ়া হৈছে।
হয় হয় মানে আমিও আগতেটো লখিমপুৰতে আছিলো তাত মানে আপোনাৰ শিক্ষাটো ইমান মানে বেছি ভাল নাছিলে গতিকে আমি মানে আপোনাৰ টাউন গুচি আহিলো আৰু।
মানে কিছুমান ঠাইত কি হয় আপোনাৰ শিক্ষাটো ইমান মানে উন্নত নাথাকে।
অ। হ তথ মানে কি যিহেতু আমাৰ চকুৰ লগা এখন জিলা নহয় তাৰমানে আমাৰ অসম চৰকাৰ কাৰণে বিশেষকৈ বেছিকৈ গুৰুত্ব দিয়া নালাগে
উম।
কেতিয়াবা আহিব নহলে মাজুলীৰ ফালে মাহ
হয় হয় আপুনিও সময় পালে আমাৰ লক্ষিমপুৰলৈ আহিব। বহুৰে ভাল লাগে ইয়াত। কি কৈছে?
এয়া পাহাৰীয়াৰ ঠাই নে বোলো?
আপোনাৰ পাহাৰ আছে কিন্তু আমি যিখিনিত নাহৰ দিও বুলি কয়, সেইখিনি ঠাইত থাকো সেইখিনিত ইমান বেছি পাহাৰ নাই, আপোনাৰ নদী আৰু ঝৰ্ণা, নদী, সেইবিলাক বেছিকে আছে। পাহাৰ অলপ দূৰ আছে মানে ঘৰৰ কাষতে পাহাৰ নাই অলপ দূৰ যাব লাগে।
আপুনি ইয়াত কয়লা পাব কয়লাও পায় ইয়াত।
অ'। বাকি কেতিয়া লখিমপুৰ যাম বুলি ভাবিছা?
হয় মোক বহুত বছৰ হৈছে যোৱাই নাইতো এবাৰ ভাবি আছো চাম চাগে। খন আমাৰ পুৰণা ঘৰ তাতে যিহেতু মই বহুত বছৰ হৈছে যোৱা নাই। তাকে ভাবিছো জুলাইত আপোনাৰ যাম এবাৰ দুমাহমান থাকি আহিম আৰু যিহেতু মোৰ বিয়েও শেষ হ'ল। অহা
উ লাগে বাৰু ঘ মানুহখিনাই স্পে কৰিব পৰা নাই বা তাত যাব লাগে ফেৰ বহুত বৰসলপনি যাই
হয়। হয়। হ'ব দিয়ক নহলে ৰাখিছো আৰু এতিয়া
নহয়, মোৰ কথা এটা পাতিব লগা আছিলে, সেইকাৰণে আপোনাক ফোন কৰিছিলো। তেতিয়া মানে তেতিয়া আপোনি কলে ন মাজুলী আহিম বুলি সেইকাৰণে মই ভাবিছিলো এবাৰ তোমাক কও নেকি আহা বুলি এবাৰ
উম হয়ে পাৰিলে যাম বাৰু
তোমাৰ যদি ইমান অসুবিধা হয়, ঘৰৰ মানুহক লৈ আহিব পাৰা। খাব আৰু কথাখিনিম
হয় হয় মাচুলিত আপোনাৰ বহুত বস্তু আছে চাবলগীয়া যাম বাৰু কয় সময় সুবিধা পালে ঘৰ মানুহকো ক'ম।
উম উ বাকী কি খালে আপুনি এতিয়া
হয় মই বৰ্তমান চাহ আৰু বিস্কুট খালো আপুনি কি খালে
আমাৰ এতিয়া পুৰি-চবজি খোৱা যায় বেছিকে ৰাতিপুৱা সময়ত। ত' দুটা মানে কি এটা বা দুটা মান বজাৰ পিছত দুপৰীয়া আহাৰ টো খালে
হয়।
তাত খোৱা বস্তু কেনেকুৱা কেনেকুৱা হয় আপোনালোকে ভাতে খোৱা নে নে কিবা বেলেগ খোৱা
আমিতো ভাত -ভাত, ৰুটি আমি চব খাওঁ। মানে নিৰ্দিষ্টকে এইটোৱে যে খাওঁ বুলি ক'ব নোৱাৰি আৰু। মানে মানে আপোনাৰ মই হোষ্টেলত থাকোতো ইয়াত মানে হোষ্টেলৰ খানা টাইম মতে খাব লাগে। সেইয়াই আৰু।
দিয়ক নহ'লে হ'ব। মই পাছত ফোন কৰিম।
হ'ব দিয়ক নহ'লে। অ'হ।